হেল্ল' অ অ শুনিছো শুনিছো মাতো ত
অ অ ঠিকে আছে কি কৰি আছ
এ এনেই বহি আছিলো ফেনৰ তলতে বৰ গৰম পৰিছে আৰু পানী খাও পানী খাও লাগি থাকে এই
অ অ এই উ আগতে মই এটা কথা লক্ষ্য কৰিছো আগতে কি হয় এ পানী চানী লৈ যাও নহয় এই ধৰ অফিচ চফিচে অফিচ বা ক'ৰবাত ট্ৰেভেল কৰিলো মানে সেই তেনেকেই আৰু অকমান খোৱা যায় আৰু তেনেকেই বটল টো ঘৰলৈ ঘূৰি আহে এতিয়া মই যোৱাকালিৰ পৰা লক্ষ্য কৰিছো মানে পানী বটলৰ তলি পাইছেগে আৰু মানে গম পোৱা যায় আৰু গৰম পৰিছে বুলি পানী সঘনাই খোৱা যায় এতিয়াতো তাকে মই চিন্তা কৰি আছো এইটো গৰম টো সাংঘাতিক পৰিব এতিয়া এটা বটলেৰে নহওক মোৰ এক লিটাৰ বটল এটা থাকে বাৰু এতিয়া কোনটো ললে ভাল হ'ব থাৰ্ম ফ্লাক্স থ থাৰ্মহে আহিছে এই ধৰ অকমান প্লাষ্টিকৰো ভাল নহয় যে ত' মানে অকমান মই ভাল কাৱালিটিৰ এটা বিচাৰি আছো মানে, ত' সেইবিলাক অকমান ললেও, এখন হেভি হেভি হৈ যায় বেগ চেকব বিলাক তাক চিন্তা কৰিছো কি কৰোঁ।
নাই নাই বটলটো সদায় ভালেই ল'ব লাগে মোৰ বোধয় হয় কাৰণ পানী যিহেতু আমি খায়ে থাকো ন'। পানী খাইে থাকিব লগা হয় আৰু দিনটো পানীত টো যদি প্লাষ্টিকৰ বটলত থাকে আৰু সেইটো যদি ৰ'দত পৰি থাকে মানে বেগে চেগেওতো গৰমে উঠি যায় আল্টিমেটলি বা আমি অ', বা আমি অফিচৰ পৰা ঘৰলৈ বা য'ৰ লৈকে আমি যাওঁ ৰ'দতটো পৰিবই গাড়ীৰ ভিতৰতো গৰম হৈ যায় ত' মোৰ বোধয়টো বটলত ইনভেষ্ট কৰাটো বেয়া নহয় অকণমান লোড ল'ব লাগিব উম, এটা ইনভেস্ট। কৰাটো নিজৰ কাৰণে ভাল। ভাল নিজৰ স্বাস্থ্য কাৰণেওঁ ভাল প্লাষ্টিকটোতো একদম এভইড পোৰা এভইড কৰিব লাগে। প্লাষ্টিক দে,
অ', সেইটোতো হয়, তাকে আজিকালি ওলাইছে কিবা এই মই ভাবিছোঁ যে এনেকেতো সদায় পানী কেৰি কৰি থকাত মানে এটা নৰ্মেল পানী বটল বাৰু ঠিকে আছে সেইটো আকৌ যদি আৰু অকমান যদি লাগা হয় কেনেবাকে তো এনে তে চিপাৰ টিপাৰো ভাল ভাল ওলাইছে মানে। ধৰ অফিচৰ হেৰিতে থৈ দিলোঁ লগ কৰি পেলাই ধুই পখালি তাৰ পিছত ও অলপ তেনেকে মানে অকণ খোৱাওঁ যাব নহ'লে সেই ঘৰৰ পানী ঘৰতে ঘূৰি অহা নিচিনাকেও হয়। আৰু তাকে চিন তে কৰি আছোঁ। ত' মাৰ্কেটত বহুত কিবা কিবি ওলাইছে।
উম, কিন্তু মই ইয়াতে এটা কথা কব বিচাৰিম দেই। সেই মানুহ বিলাকে যে বাহিৰৰ পৰা আহ কল্ড ড্ৰিংকচ বা এনেকুৱা বস্তুবিলাক খায়। অ মই ভাবো ন' ডাউট গৰমত সেইটো চব বৰে খাবলৈ মন যায় মোৰো খাবলৈ মন যায় এ যে অকণ মিঠা গ'লে বা পানী অকণ গলে ঠাণ্ডা অকণ গলে বেছি ভাল লাগ সেইটো কৰেক্ট হয়, কিন্তু মানে কথাটো এ কোৱা যে সেইটো যদি ৰ'দত পৰি আছে তেতিয়াহ'লে সেই পানীটো খাব নালাগে, ইনফেক্ট ফ্ৰিজত যটো প্লাষ্টিকৰ তেওঁলোকে ৰাখে ন' প্লাষ্টিকেই দিব ন' ডেফিনেট্লি থাকে আগতে আছিলে যেতি চিচাৰ চিচাৰ ব টা লাগিছিলে, এই গ'লস্পোৰ্ট বা কিবা কি ঠামচ্ আপ এইবিলাক চব চিচাৰ বটলত আহিছিলে, সেইবিলাকৰ বেলেগ আছিলে, আজিকালি বেছি ক'নভিনিয়েন্ট কৰিবলৈ গৈ পেলাই প্লষ্টিক টো ওলালে আৰু তাৰ পাছতে মানুহৰ হাহাকাৰ মানে এক্সট্ৰা চুগাৰ লৈ থাকো ঠাণ্ডা গৰম মিক্স কৰি থাকো সেইবিলাকতো আছেই তাতে ডাঙৰ পয়জছ বস্তু সেইটোৱে হ'ল প্লাষ্ট ত' মই ভাবো যিটো পানীত খোৱা বটলেই হক্স। ইপাৰে হওক যি হওক এটলিষ্ট ভিতৰতো যাতে ষ্টীল থাকিব লাগে, কিন্তু এইটোত আৰু এটা কথা অ, নাই আৰু এটা কথা আছে ইয়াতে, আমি ষ্টীল বুলি যিকো কোনো ধুনীয়া ধুনীয়া এত্রেক্টিভ বস্তুবিলাক লৈ গুচি আহো। ভিতৰৰ ফালে ষ্টীল থাকিলেই হ'ল, কিন্তু সেই ষ্টীলটোৰ কোৱালিটি টো চাব লাগে, কিছুমান ষ্টীল জাষ্ট মানে, আ একদম ৰিফাইন কৰি কৰি লাষ্টৰ ৰখা ষ্টীলটোৰ পৰা বনায়। সেইটো বস্তু বেয়া, কিবা এটা নাম থাকে মই নামটো পাহৰিলো, কি এম কি ফ'ৰ আছিলে জানো কিবা পাহৰিলো। সেই প্লা - স ষ্টীলটো হলেহে সি ৰিয়েক্সন নকৰে, নহলে সেয়া আজিকালি যিবিলাক মাৰ্কেটত ওলাই আছে। আছিল সেইবিলাকও কিন্তু বহুত ৰেহাইলে দিয়ে।
অ' আজিকালিতো চবতে ভেজাল ভেজাল আৰু একো ধৰিব নোৱাৰি। সেইকাৰণেইটো চিন্তা হয় কিবা এটা বস্তু কিনাৰ আগত বহুত চালি জাৰি চাব লগাত পৰে ৰেনুয়ো চাব লগাত পৰে। ভিডিঅ' চাব লগাত পৰে এ মানে বহুত চিন্তা। চিন্তা ভাৱনা কৰি পালেহে কিনা হয় আৰু আজিকালি ঘপককে উঠাব নোৱাৰি বস্তু
উম দেই মই আৰু এটা আৰু এটা কথা ভাবো অ যদি আমি বাহিৰ বাহিৰৰ পৰা কিনিব নোৱাৰোঁ। তেতিয়াহলে এনেকুৱা, কৰিব নোৱাৰি নেকি? যে চাপোজ মই, ভাল ষ্টিলৰ কোৱালিটি এটা ভাল ষ্টিল কোৱালিটিৰ বটল এটা লৈ ললো কিন্তু ই দেখিবলৈ, মানে সেই অল্ড ফেশ্বন টাইপৰ লাগে যিটো আমাক অলপ ৰমক জমকো প্ৰয়োজন হয়। হয় ন অকন ভাল হওক দেখিবলৈ ধুনীয়া হওক এট্ৰেক্টিভ হওক সেনেকুৱা যদি লাগে তেতিয়া আমি তাৰ চাৰিওফালে হয়তো নিজৰ অলপ ক্ৰিয়েটিভিটি লগাই, পেলে যেনেকে ৰেকচিং থাকে। কিবাযে সেনেকুৱা এটা ক্ৰিয়েটিভিটিৰে কিবা এটা বনাই ল'ব পাৰো। প্লাচ নহলে কিছুমান আজিকালি বিৰাট ধুনীয়া ধুনীয়া কাভাৰচ পায় বটলৰ। কভাৰ বিলাক ইউজ কৰিব পাৰো যাতে মানে বটলটোৰ হাইটো হৈ থাকিলে ভিতৰৰ যিটো বটল কেলে সেইটো আমাৰ মানে স্বাস্থ্যৰ কাৰণে
উম অ তেনেকুৱা পাৰি এনেকুৱা বটল বিলাক আছে যিবিলাক নিজৰ মতে তাইক চইচ কৰি পেলাই প্লেইন বটল এ ভাল কোৱালিটি নিজৰ মতে চইচ কৰি এনেকে কাষ্টমাইজ কৰিবলে দি দিয়া যায়। একে ধুনীয়াকে বাহিৰতো নিজৰ মতে বনাই দিয়ে বা এনেকে কাবাৰ কৰি পেলাই ৰাখি থয় তেতিয়া মানে পানীখিনি কভাৰ হৈ থাকিলে আৰু ধুনীয়া এটা আউটাৰ এপিয়াৰেঞ্চ এটাও আহিলে তেনেকুৱাও আছে অপচন আহ সেই মানে এক কথাটো হৈছে যে সেইবিলাক মানে সেই উম ঘৰত মানে টেবুলে টেবুলে থাকিলে সেইবিলাক ভাল লাগে কিন্তু সেই কেৰি কৰি লৈ যাব বস্তুতটো মানে বহুত গধুৰ হৈ যায় আৰু এস্ক্ট্ৰকে টিফিন আৰু বটলো কেৰি কৰিব লাগে এই গৰম ম দিনত মানে সে ইটো এটা এক্সটা লোড হৈ যায় আৰু টিফিন টোতো থাকিবই সেইটোতো আমি বাদ দি নোৱাৰো মানে কিন্তু আকৌ এতিয়া এক্সটা কে আকৌ দু টা পানী বটলো আহি গ'ল আৰু কেতিয়াবা আৰু মই মানে কি মোৰ মানে কি হয় অফিচৰ পানী মানে মই ইউজ কৰিব নোৱাৰো মানে এ টেংকি চেংকি বিলাক বা হক অনাই নোধোৱে যে মানে আৰ'চাৰু আছে বাৰু আৰ' চাৰু থাকিলেও মানে মানে সেই নতুনতে যি লগাইছিলে আৰ'তো আমাৰ তাত অ তেতিয়াই সেই এবাৰ বাৰমান খালোঁ তেতিয়া একদম চাফা চাফা পানী নতুনত লগাইছিলে আৰু সেইটো মানে তিনি চাৰিবাৰ মান এ ফিল্টাৰেই কৰে যে। তাত তিনিটা ফিল্টাৰ আছে সেইটোত আৰুটো অ ত' প্ৰথমবাৰ খালো গৰম
অ'।
টো তাৰপিছত এতিয়া সময় হ'ল এতিয়া এক দেৰ বছৰটোতো হৈছেই সেইটো
ত' মানুহ আহে নহয় তাৰ।
কৰিব আহে বাৰু। অ কৰিছিলে। চাৰ্ভিচিঙো কৰিছিলে। কিন্তু মই তাৰ পিছৰ পৰা লোৱা নাই। নাই মানে সেই ওপৰৰ টেংকিটোতো ভাল নহয় না। ভিতৰত চাফা কৰিলে কি হব? ওপৰৰ টেঙকিটোতো হেৰি কিন্তু এতিয়া এইবাৰ আকৌ কি হৈছে মই তাকে ভাবি আছো মানে গৰম দিন যিহেতু আহিছে এইবাৰ কিন্তু ওপৰৰ টেংকিত টো কিন্তু সলনি কৰিছে, সেইদিখন দেখিছো নতুন ডাঙৰ টেংকি এটা আনিছে। ত এই আৰু চাৰ্ভিচিং এই অলপ আগত কৰি গৈছেহে, চাগে আ এ বিশ দিন একমাহ মান হ'ব চাগে। ছাৰ্ভিচিং কৰা অহ। ত' এইবাৰ হয়তো অকণমান সময় মানে খাব পাৰি টেংকিটোও নতুন। পানীও নতুনকে ভৰাব আৰু ছাৰ্ভিচিঙো জাষ্ট কৰি গ'ল।
অ', নাই তেতিয়াহলে গৰম দিন কেইটা চলি অ', গৰম দিন কেইটা চলি চলিব চাগে কাৰণেতটো জুন জুলাই আগষ্ট বেছি গৰম হয় তিনি টা মাহ চলি গ'লেও হৈ যায় আৰু লাহেকে।
অ', অ', তাকে তাকে তাকে ভাবি আছ আছোতে সে সেইফালে মানে তেনেকেও ভাবিলো যে হয়তো এটা বটলে হৈ যাব পাৰে কেনেবাকে যদি নহয় তেন অকমান সময়হে আৰু চাগে এক দুই ঘন্টাৰ খেল চাগে। এক দুই ঘন্টামান এ ত' পানী তাৰপৰাই ল'ব পাৰি আৰু যেতিয়ালৈকে চাফা আছে। সেই সেইবিলাই চিন্তা কৰি বহি আছিলো আও।
উম। ঠিকে আছে নাই বটলত ইনভেষ্ট টো কৰাটো নিজেৰ কাৰণে ভাল গতিকে মোৰ বোধয় বলত ইনভেস্ট কৰিব লাগে আৰু অকণ দি দিগদাৰ হ'লেও নিজৰ বটল নিজে কেৰি কৰি লৈ যোৱাটো ভাল আৰু আজিকালি কিছুমান বটল কেৰ কৰিব পৰাও ধুনীয়া ধুনীয়া বেগচ্ থাকে দেখিবলৈও অলপমান অ ভাল লাগে অ চ' উপায় নাই অলপ উ ওজনটো হয় দেখ দেফিনেন্টলী হ'ব ওজন নিব লাগিবই গতিকে নিজে ঘৰৰ পৰা পানীটো কেৰি কৰাটো বহুত ভাল হয় বেলেগত খোৱাতকে যিমান দূৰ পৰাৰ যায় আৰু
যিমান দূৰ পৰাৰ যায়
উম
তহঁতৰ কিবা কেনেকুৱা ধৰণৰ আছে বাৰু আইডিয়া অকমান লও তেতিয়া মই কিনিব
বটলৰ নে বটলৰ আমিতো গোটেই কেইটা ষ্টীলৰে ব্যৱহাৰে কৰো অ ষ্টীলৰ ব্যৱহাৰ কৰো নহয় 'লে বা আইনাৰ ব্যৱহাৰ অ বেলেগ নকৰো আইনাতটো বেষ্ট হয় বুলি কয় কাৰণ ষ্টীলতো সেই ভেজালটো থাকে তাকে ন যে কেতিয়াবা হয় ষ্টীল হয়টো গম নাপাওঁ আমাৰ যিলাক ষ্টীল লৰ অনা যায় সেইবিলাকৰ বটম টো হেভি থকা অনা যায় সেইবিলাক মানে ভাল ষ্টীল বুলি কয় আৰু আৰু তাতে পিছ
লেও তই অফিচলেও মানে সেই ষ্টীলৰ বটলে লৈ যাওঁ
নাই অফিচ কাৰণে মোৰ গ্লাচৰ বটল বটল আছে মানে আইনাৰ বটল বটল আছে আইনাটো হেভি হয় তাত গৰম পানীও যদি ভৰাই দিয়া যায় একো অসুবিধা নহয় তেনেকুৱা টাইপৰ আইনা আৰু নাই নহয় তাত বাহিৰৰ ফালে ধুনীয়া কাপ আছে সেইটো টো মানে অলপ ইচ্পনজী টাইপৰ কভাৰটো হয় ত' সেইটো ভয়ো নাথাকে যে ভাঙিব বা এনেুৱা অ কিবা, তো মোৰ টিফিনো, সেই মই নাই নাই টিফিনো মই গ্লাছৰে ৰাখোঁ।
হয় নেকি অ' ঠিকে আছে। হেৰি কৰিবি লিংকটো পঠাই দিবিচোন টিফিনটো আৰু হেৰিটোৰে।
বটলৰ নে? অ', অ', পঠাব পাৰি উম, নাই মই সেনেকেই ব্যৱহাৰ কৰোঁ। অ সেইটোৱে ব্যৱহাৰ কৰোঁ বোলো গ্লাছৰ ব্যৱহাৰ কৰিলে বেছি ভাল। আৰু এতিয়া মই ভাবিছোঁ ডাঙৰ গ্লাছৰ এটা মানে ফিলতাৰ কাইন্দ অফ নট ফিলতাৰ জাগ থাকে যে ডাঙৰ জাগ পাঁচ লিটাৰ মানৰ সেনেকুৱা কিনি পেলাই অ' ফিল্টাৰ নিচিনা আৰু তাতে মানে হেৰি কৰি থয় এলকেলাইন ৱাটাৰ বনাই থৈ দিম বুলি ভাবিছোঁ বা কেতিয়াবা গেষ্ট চেষ্ট আহিলেও আমি কৰিব পাৰো ন' বা হিৰা ৰাখি দিলোঁ, তেওঁলোকে তাৰ পৰা অ অলপ পাৰ্টি চাৰ্টি কৰিলোঁ
এই এনেকুৱা ফাৰ্মেন্টেড জুচ বিলাক খুব ভাল লাগে খাই। সেয়া এনেকে বনাই পেলাই যে থৈ দিয়ে ৰ'দত, অ', ফাৰ্মেণ্টেড খিনিও ভাল লাগে গেষ্টকো দিলে ভালহে আজিকালি এনেকুৱাই চলিছে গেছ
উম, উম, আৰু আগৰ নিচিনা এনেকুৱা নহ হয় ন মানুহ বিলাকে কাঁহি ভৰাই বাটতি ভৰাই খ আজিকালি কম খায় প্ৰপচন টো
প্ৰপ'ৰ্শন স্ম'ল প্ৰপ'ৰ্শনত ক'ন্জ্যুম কৰে ঠিকেই হ'ব বাৰু মই তেনেকুৱাই কিনিম, তই মোক লিংক দুটা দি থবি, ঠিক আছে দে ৰাখিছোঁ।